হেল্ল',
হয় শুনিছেনে আপুনি
হয় শুনি পাইছো আপুনি শুনিছে নে?
হয় হয় ময়ো শুনিছোঁ।
কি খবৰ আপোনাৰ?
মোৰ ভালে আপোনাৰ কি খবৰ?
মোৰো ভাল দিয়ক
হয়, হয় কি কৰি আছে মই বাৰু এনেই আছোঁ এতিয়া আহাৰ কৰিলো ৰাতিপুৱাৰ।
হয়, হয় ঠিকেই আছে। মই এনে আছোঁ বহি আছোঁ অলপ ৰেষ্ট কৰি আছোঁ। যিহেতু বন্ধ চলি আছে মোৰ গৰমৰ বন্ধ
অ' হয়, হয় আপুনি ছাত্ৰী হয় নেকি এতিয়া?
কি ক'লে?
আপুনি পঢ়ি আছে নেকি কিবা?
হয়, হয় মই এতিয়া হেৰি কৰি মাষ্টাৰ ডিগ্ৰী পঢ়ি আছোঁ বৰ্তমান ও' মানে আমাৰ গৰমৰ বন্ধ দিলে ত' এতিয়া ঘৰতে আছোঁ।
আচ্ছ, আচ্ছ।
এতিয়া তেনেকুৱা ইমান বিজি নাই আৰু মানে এনে আছো ঘৰতে। এমাহমানৰ কাৰণে হয়, হয়। ঠিকে আছে বাকী আপুনি পঢ়ি আছে নেকি কিবা?
হয়, হয় ময়ো এতিয়া ডিগ্ৰী কৰি আছোঁ বাৰু হয় মোৰ অ' মই ফৰ্থ চেমিষ্টাৰ হয় এতিয়া।
আচ্ছা, আচ্ছা
হয়, হয় মোৰো মানে বন্ধ চলি আছে এতিয়া চামাৰভিকেচন চলি আছে হয়, হয় দিলে, দিলে।
কিমান দিনৰ কাৰনে দিলে
জুলাই মাহটো আছে বাৰু আৰু এক তাৰিখৰ পৰা ক্লাছ আৰম্ভ হ'ব
অ' আচ্ছা, আচ্ছা ঠিকে আছে উম' উম' উম' বাকী আজি আমি কি টপিকৰ ওপৰত কথা পাতো অ' আমি মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ কথা পাতিব পাৰো ন যোনটো আমি মেণ্টেল হেল্থ বুলি কওঁ বাৰু
হয়, হয়, হয় এইটো পাৰো কাৰণ এইটো মানে বিষয় এতিয়া বহুত চৰ্চিত হয়।
হয়, হয়, হয়
হয়, হয়
তাকেই উম' আপুনি কি ভাবে মানসিক আৰু শাৰীৰিক যোনটো আমাৰ চাইস্থ আছে এইটো দু দুটাই সমানে মানে ইম্পৰ্টেণ্ট হয় নে? নে আপুনি ভাবে শাৰীৰিক স্বাস্থ্যটো আমাৰ কাৰণে বেছি জৰুৰী হয়?
নহয় মই ভাবো যে শাৰীৰিকটো যিমান জৰুৰী হয় সিমান মানসিকটোও জৰুৰী হয়। কাৰণ এজন মানুহ যদি মানসিকভাৱে, মানসিকভাৱে শান্তিত নাথাকে সি তেওঁ কেতিয়াও শাৰীৰিক ভাৱেও চাগে সুস্থ নাথাকিব আৰু
হয়, হয়। এইটো ঠিকেই কৈছে আপুনি মানে আমাৰ আমি আজিকালি আমাৰ মানে, আজিকালি মানে কি আমাৰ আগৰ পৰাই এইটো আহিছে ন? আমাৰ সমাজত যে মানে মানসিক ভাৱে দুৰ্বল বা, কিবা এনেকুৱা, প্ৰব্লেম্ আহে আহিলে আমি মানে মানুহজনক, বহুত ক্ষেত্ৰত আমি মানে বহুত মানুহ আছে তেনেকুৱা আমি মানে তেনেকুৱা মানুহক আমি পাগল বুলি কৈ দিও নহ'লে আৰু কিবা এনেকুৱা কিবা- কিবি, কওঁ আৰু আমি বহুত আমাৰ চচাইটিত, কেনেকুৱা লেভেল আছে চেনি সিহঁতক দি দিওঁ ন? এনেকে কিবা-কিবি নামেদি মা মাতিব ধৰোঁ, সেইটো আচলতে ভুল হয়, মই মই ভাবোঁ আৰু।
হয় হয় আপুনি ঠিকেই ভাবিছে, আৰু এজন যদি মানুহ মানে মানসিকভাৱে অশান্তিত থাকি কিবা কোনোবাৰ পৰিচয় হেৰি আশ্ৰয় ল'বও খোজে, সিহঁতক ঠাট্টা কৰা হয় বেছিভাগ সময়তে
হয় হয় সেইটোৱে, মানে আমি আমাৰ মানে আমি মেক্সিমাম মানুহ আছে আমাৰ সমাজত, মানে আমি তেনেকে এইটো বস্তু মানে চিৰিয়াচলি নলওঁ, কিন্তু এইটো এটা বহুত ডাঙৰ কথা আচলতে, আমি যদি মানসিকভাৱে এ, উম। উম, সুস্থ থাকোঁ তেতিয়াহে চাগে আমি মানে শাৰীৰিক ভাৱেও সুস্থ থাকিব পাৰিম। আৰু আমি যদি শাৰীৰিক ভাৱে সুস্থ থাকোঁ যদি তথাপিও যদি আমাৰ মানসিকভাৱে কিবা- কিবি প্ৰব্লেম চলি থাকে, তেতিয়া মানে আমাৰ শৰীৰটো লাহে লাহে দুৰ্বল হ'ব ধৰে ন?
হয়, হয়, হয়।
হম, হম, হম।
হয়। আপুনি তেনেকুৱাকে কেতিয়াবা মানে অনুভৱ কৰিছেনে যে আপুনি মানসিক অশান্তিত আছে, সেইটোৰ বাবে আপোনাৰ শৰীৰতো প্ৰভাৱ পৰিছে, তেনেকুৱাকে আপুনি কেতিয়াবা অনুভৱ কৰিছে নে?
উম, তেনেকুৱা হৈছে বাৰু, মানে কি হয় মোৰ কেতিয়াবা কেতিয়াবা এনেকুৱা মানে ষ্ট্ৰেছটো বহুত বেছি হৈ যায়, ষ্ট্ৰেছ আৰু এনজাইটি বুলি যে কওঁ ন, আমি সেই সেইটো বস্তু মানে মোৰ বহুত মানে মোৰ আছে, ত' মোৰ মানে তেনেকুৱা, উম, ষ্ট্ৰেছ ফুল চিটোয়েচনত মানে মোৰ ষ্ট্ৰেছ ষ্ট্ৰেছ আৰু এনজাইটি হয় আৰু, ত' তেতিয়া মানে মই দেখোঁ মানে মোৰ এনেকে মই উশাহ ল'ব নোৱাৰো, বা তেনেকুৱা টাইপৰ মোৰ কষ্ট কষ্ট হয় আৰু, ত তেন্তে সেইটো হয় আৰু মানে মানসিক ভাৱে যোনটো আমি হেৰি কৰোঁ আৰু মানসিকভাৱে প্ৰব্লেম চলি থাকিলে আমাৰ মানে শাৰীৰিক ভাৱেও কিবা-কিবি প্ৰব্লেম দেখাব ধৰে। মোৰ ষ্ট্ৰেছৰ কাৰণে বহুত চুলিও সৰে। ত' এইবোৰ আচলতে মানে এ, মানসিক প্ৰব্লেমৰ সন কাৰণেই মানে ষ্ট্ৰেছ যোনটো হয়, সেইটোও এটা মানসিক প্ৰব্লেমো হয়, সেইটো কাৰণেও মানে আমাৰ এনেকে ফিজিকেল কিবা-কিবি বস্তু শাৰীৰিক ভাৱে দেখা দিব ধৰে আৰু
উম।
আপুনি কোনোবাৰ এনেকে সহায় লৈছে নে ডক্তৰ বা আপোনাৰ ঘৰৰ পৰিবাৰৰে কোনো পৰিয়ালৰে কোনোবা, তেনেকে সহায় লৈছেনে?
হয় হয়, মই মানে পৰিয়ালৰ লগতো এইটো কথা আলোচনা কৰোঁ বা মোৰ বান্ধৱী আছে, বান্ধৱী বোৰৰ লগতো এইটো আ আলোচনা কৰোঁ। যদিও মই এতিয়ালৈকে মানে এনেকে উম, ডক্তৰৰ ওচল ওচ তৰলৈ যোৱা নাই, সেইটো বি এইটো হেৰি কৰ কথাবোৰ মানে পাতিবলে এতিয়ালৈকে মোৰ মানে ইমান খিনিও হেৰি হোৱা নাই মানে ফেমিলিৰ লগত বা- হেৰি উমঁ বান্ধৱী লগ বান্ধৱীৰ লগত কথা পাতিয়ে মোৰ এইখিনি বস্তু- মানে চল্ভ হৈ গৈছে আৰু।
হয়ঁ হয়ঁ
এইটো মই ভাবো এনেকে যদি এইটো বস্তু। বহুত টাইমলৈকে থাকে তটো আমি মানে- উমঁ ডক্তৰৰ সহায় লোৱাটো জৰুৰী বুলি ভাবো মই। কাৰণ এইটো বস্তু এনেকুৱ বোৰ মানে বস্তু- ষ্ট্ৰেছ ডিপ্ৰেচন এইবোৰ যদি বাঢ়ি যায়- এটা টাইমত এনেকুৱা ক্ৰনিক হৈ যায় ন মানে এটা টাইমত কি হয়। আহ আপোনাৰ উম দেহাৰ অংশ বোৰেও মানে এইটো বস্তু। এ এডপ কৰি লয় তেতিয়া মানে কি হয়। সেইটো বস্তু মানে উ ক্ৰনিক ডিপ্ৰেচন বুলিও কয় এইটো মানে তেতিয়া মানে- অকল মেডিচিন চেডিচিন এইবোৰেহে মানে সহায় কৰিব পাৰে সেই- তেনেকুৱা হৈ যায়।
আৰু দেখা যায় যে আমাৰ বিশষ- বিশেষ অংশবোৰ যিবোৰ কিডনী লিভাৰ সেইবোৰতো এফেক্ট পৰে।
হয়ঁ হয়ঁ বেলেঞ্চ হয়ঁ ছোৱালীৰ ক্ষেত্ৰত মই এইটো দেখিছো মানে- এইবোৰ ভিতৰুৱা এনেকে ষ্ট্ৰে এনজাইটি ডিপ্ৰেচন থাকিলে মানে- তাদৰ হৰমনেলোও বহুত চেঞ্জেছ আহে। আৰু এইটোও হয়ঁ মানে শাৰীৰিক- প্ৰব্লেমৰ কাৰণেও মানসিক হেৰি আহিব পাৰে যেনেকে মানে- হমনেল প্ৰব্লেমছোৰ হয়ঁ ন সেইটোৰ কাৰণেও- বহু ছোৱালীৰ এনেকে ডিপ্ৰেচন এনজাইটি ষ্ট্ৰেচ এইবোৰ হয়ঁ। আৰু বিশেষকে মই দেখিছোঁ উমঁ! হেৰি টাইমত অঁ যেতিয়া হেৰি হয়ঁ পিৰিয়ড হয়ঁ আৰু।
হয়ঁ!
তেতিয়া সটো মাহেকীয়া হোৱাৰ টাইমতো ছোৱালীবোৰৰ দেখিছোঁ। এনজাইটি ষ্ট্ৰেচ মুড চুইং এইটো এইবোৰ বস্তু বেছিকে হয় মানে-
হয়ঁ হয়ঁ আৰু- আৰু আমি এইটোও ক'ব হয় আৰু আমি এইটোও ক'ব পাৰোঁ যে মানে বহুত- তেনেকুৱা ৰোগী থাকে যিহেতু কিডনীৰ ৰোগী বা লিভাৰৰ ৰোগী তেওঁৰ মানে- বেমাৰটোৰ বাবেও তেওঁ মেণ্টেলি বহুত হেৰি হৈ
সেইটোয়ে মানে এইখিনি এইটো বস্তু মানে- হেৰি বুলি ক'ব লাগিব এটা ঘূৰণীয়া পাকৰ নিচিনা হয় আৰু মানে- কি তুমি শাৰীৰিক ভাৱে যদি দুৰ্বল থাকা- সেইটোৰ কাৰণেও আমাৰ মেন্টেলি ষ্ট্ৰেচ হয়ঁ মানসিকভাৱে আমি- এ ভাগি পৰো ন সেইটো কাৰণেও মেণ্টেলি ষ্ট্ৰেচ হয়ঁ আৰু- সেই মেণ্টেল যোনটো আমি ষ্ট্ৰেচ লব সেইটো কাৰণে আমাৰ শাৰীৰিক। সেই অৱস্থাতটো আৰু বেছি বেয়া হৈ যায়। ত' এইটো বস্তু মানে চাইক্লিকেল হয়ঁ আৰু ত' আমি মানে- মই ভাবো যদি আমি শাৰীৰিক ভাৱে দুৰ্বল থাকো- আমি মানে অলপ নিজকে মানে ষ্ট্ৰং কৰি কেনে আমি মানে- এক্সাৰচাইজ্ চক্সাৰচাইজ কৰি মানে অলপ আহ নিজৰ মানে- মৌদ যোনটো আছে সেইটোক মানে আমি অলপ হেৰি কৰিব লাগে আৰু। মানে ফূৰ্তি কৰি থাকিব লাগে সেইটোয়ে আৰু। ফুৰ্তি কৰি থাকিব লাগে মই ভাবো- তেনেকুৱা বহুত আছে মানকে সৰু বাচ্ছাবোৰৰ লগত। সময় কটালে বা এনেকে ভাল ভাল কথা শুনি গান শুনি- তেনেকে আমি হেৰি কৰিব পাৰো আৰু নিজৰ- অঁ মনটোক মানে ভালে ৰাখিব পাৰো আৰু তেনেকে সেইটো- তেনেকে ভালে থাকিলে মানে যিমানেই মানে প্ৰব্লেম নাহওক কিয় মানে লাইফত। আমি যদি মানে এনেকে হেৰি কৰি থাকো আৰু- মানে যিখিনি কৰিব পাৰো আমি কৰিম ন তাৰ পিছত যদি আমাৰ হাতত একো নাথাকে আমি মানে- সেইটো উমঁ পজিটিভলি লৈ কেনে মই ভাবো। চলিলেই ভাল তেতিয়া মানে এই- কি হয় আমাৰ মেণ্টেলিও আমি ইমান হেৰি নহওঁ আৰু মেণ্টেলি- ডিষ্টাৰ্ব নোহোৱা বাবে মানে আমাৰ শাৰীৰিক অৱস্থাটোও ভালে থাকে। কে মই ভাবো।
হয়ঁ হয়ঁ আৰু কেতিয়াবা মানে যোগাসন কৰিলেও তেনেকে মেণ্টেলি আৰু- মানে শাৰীৰিক ভাৱে আৰু মানসিকভাৱেও আমি সুস্থ থাকি থাকো।
হয় য়োগাত হয়ঁ হয়ঁ য়োগাটোতো বহুত বেছি মানে- জৰুৰী আচলতে মই ভাবো কাৰণ য়োগাবোৰ কৰিলে আমাৰ বহুত খিনি- বস্তু মানে আমাৰ শৰীৰৰ পৰা মানে টক্সিন বোৰ কাটি যায় মই ভাবো। আৰু আমি যেনেকে আমি যে। ঘামি যাওঁ সেইটো বস্তুয়ে আমাৰ মানে বেয়া হেৰি খিনিও ওলাই দিয়ে। বুলি মই শুনিছোঁ আৰু তো' য়োগটো। কৰিব লাগে তেতিয়া আমাৰ হাড়বোৰ দেহৰ যোনটো হাড় আছে হাড় বোৰেও ভাল। মানে হেৰি পায় ন তো মই ভাবো এইটো ভাল হঁয় আৰু য়োগাটো। মেণ্টেলি মানে মানসিক আৰু শাৰীৰিক দুইটাই ক্ষেত্ৰতে মানে ভাল হয়।
হঁয় হয়ঁ হয় মানে এইটো বিশেষ এটা বিশেষ এটাৰ মানে ৰোল। প্লে কৰে বুলি যে কওঁ সিতে সেইটো কৰে আৰু।
হয়ঁ হয়ঁ মানে এটা বহুত ডাঙৰ। আমাৰ হেৰি সহায় কৰে আৰু আমাৰ জীৱনত য়োগাটোৱে। আৰু বাকী সেইটোয়ে মানে মই ভাবো আৰু শাৰীৰিক আৰু মানসিক দি- স্বাস্থ্য দুয়োটাই আমাৰ কাৰণে বহুত জৰুৰী আৰু আমি- যিমান খিনি শাৰী শাৰীৰিক স্বাস্থ্যৰ কাৰণে আমি এ হেৰি কৰো আৰু মানে কেয়াৰ লো ভাবো আৰু চিন্তা কৰো। সিমান খিনি আমি মানসিক স্বাস্থ্যৰ বাবেও আমি মানে ভাবিব লাগে। আৰু সেইটোৰ সেইটো। কাৰণেও আমি মানে হেৰি কৰিব কেয়াৰ লব লাগে বুলি ভাবো আৰু। হয়ঁ বাকী আপুনি? উমঁ আপুনি কি কৰিলে ভা ভা আপুনি কি ভাবে আমি কি কৰিলে আমি- আহ মানসিকভাৱে আৰু- উমঁ শাৰীৰিক ভাৱে দুয়োটাই আমি ভালে থাকিব পাৰোঁ।
সেইটোয়ে আৰু মানসিক কেতিয়াবা যোগাসন বোৰ কৰিলে বা লগ বন্ধু কে- কেতিয়াবা কিবা মানে মানসিকভাৱে অশান্তি পালে পৰিবাৰ বা লগ বন্ধুবোৰৰো- সৈতে সেইটো কথা ডিচকাচ কৰিব লাগে। তেতিয়া চাগে অলপ মাইণ্ডটোও ফ্ৰী হৈ যায় সেইটোৱে ভাবোঁ। আৰু মানে শাৰীৰিক ভাৱেও চাই। মানে- হেলডি খাদ্যবোৰ খাব মানে তেনেকে আহাৰ গ্ৰহণ কৰিব লাগে। সেই সেনেকে দুইটাই মানে একুৱেলি আ হেৰি কৰিব লাগে আৰু।
হয় হয় হয়। ঠিকেই কৈছে। ঠিক আছে আপোনাৰ লগত কথা পাতি ভাল লাগিল।
হয় হয় ঠিক আছে দিয়ক।